হেল্ল'।
আহ হেল্ল'। হেল্ল'।
অ কোৱা ভালে। তোমাৰ?
মোৰ ভালে বাৰু!
অঁ অঁ।
হা কালো
অ কি চব্জি লগত খালা?
অ কি চব্জি চব্জি মানে আজি কিবা এইয়া দালি কিবা কৰিলো তাৰপিছত আলু আৰু কিবা ব্ৰইলাৰ মাংস ভাজি।
হা?
আ উম আলু তাৰপিছত কিবা লগা লগ বিলাহী তাৰ পিছত আই মাংস। আলু দালি য জানকি বিলাই চৰি
হেল্ল'।
আহ শুনি পোৱা নাই নেকি?
ভালকে শুনি নাপালো কোৱাচোন।
মানে কয় আহক ক আলু বিলাহী আৰু মাংস। আহ হেল্ল'।
অ হয় নেকি?
অ শুনি আছা না? হেল্ল'।
এ হেল্ল'।
অ কোৱা।
আৰে শুনি পোৱা নাই নি মোৰ ভয়েছটো?
হা?
আহ? এতিয়া শুনি পাইছা ন? হেল্ল' হেল্ল' হেল্ল'। হেল্ল'। অ হেল্ল'।